অ হয় কোৱা শুনিছো মই
আহ শুনিছো ঘৰতে আছ নে
হয় হয় ঘৰতে আছিলো ৰবা এনে অলপমান শুই আছিলো তুমি কি কৰিছা?
মই আছিলো এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি তোমাক ফোন কৰিলো
হয় কোৱাচোন কি বিষয় আছিলে?
আজি আত্মবিশ্বাসৰ ওপৰত আমি কথা পাতিম বুলি ভাবিছিলো অলপ-
হয় হয় খুব ভাল বিষয় এটা বাছি লৈচা কাৰণ আত্মবিশ্বাস যিহেতু আমাৰ জীৱনত- প্ৰত্যেকটো ক্ষেত্ৰতেই বহুখিনি জৰুৰী সেইবাবে আত্মবিশ্বাস এটা ভাল বিষয় হ'ব বুলি মই ভাবিছো দিয়া কোৱাচোন কি কবলৈ বিচাৰিছিলা।
মই কওঁ যে আত্মবিশ্বাস অবিহনে সফলতা লাভ কৰাটো কঠিন
হয় একেবাৰে ঠিক তুমি ঠিকে কৈছা যে জীৱনত মই এই মাতো কোৱাৰ নিচিনাই যে জীৱনৰ প্ৰত্যেকটো খোজতে আমাৰ আত্মবিশ্বাস বহুখিনি জৰুৰী কাৰণ- আত্মবিশ্বাস অভিনয়ত সফলতা লাভ কৰাটো বহুখিনিয়ে কঠিন নিজৰ ওপৰত বিশ্বাস থাকিলেহে মানুহ নিজৰ কামত মানে আগবাঢ়ি যাবলৈ পাৰিব হয় নহয় বাৰু।
হয় হয় কিয়নো নিজৰ ওপৰত যেতিয়া বিশ্বাস থাকিব তেতিয়া মানুহে ডাঙৰ কাম কৰিবলৈ সাহসো পাব এতিয়া মই ডাঙৰ কাম এটা কৰিম নিজৰ ওপৰত বিশ্বাস থাকিলে তেনেকুৱাই।
হয়। কিন্তু এটা কথা তুমি মন কৰিছানে?
কোৱাচোন কিবা।
মানে দুজন ব্যয়ক্তিৰ ক্ষেত্ৰত দেই ধৰি লোৱা দুজন ব্যয়ক্তিৰ ক্ষেত্ৰত মানে মই নিজ- মানে উপলব্ধি এইটো কৰিছোঁ। মানে দুজন ব্যক্তিৰ মাজত দুয়োজনে জ্ঞানটো এই সমানে থাকে দেই- কিন্তু কোনোবা এজন মানুহৰ আত্মবিশ্বাসটো অধিক থাকে। সেয়ে মানে অধিক আত্মবিশ্বাস থকা মানুহজনে জীৱনত বেছিকৈ সফলতা অৰ্জন কৰিবলৈ লাভ কৰে। মানে এইটো তুমি চাবাচোন যেটো চব ফালেদি সঁচা কথা কিন্তু। হয়ে নহয় বাৰু তুমি নিজৰ ক্ষেত্ৰত কেতিয়াবা মানে এইটো মানে- পাইছানে?
হয় হয় নিশ্চয় আত্মবিশ্বাসে যিহেতু মানুহৰ নতুন নতুন কাম কৰিবলৈ উৎসা উৎসাহ দিয়া- সেইবাবে এইটো আত্মবিশ্বাসটো মানুহৰ বাবে অতিকৈ। জৰুৰী বুলি ভাবোঁ আৰু।
উ হয় হয় ঠিক কথা কইছা আৰু নো। মানে যিজন ব্যক্তি। তিৰ বেছি আত্মবিশ্বাস থাকিব তেওঁ সদায় আগুৱাই যাব পাৰিব। কিন্তু যিজন ব্যয়ক্তিৰ মানে আত্মবিশ্বাসটো ধৰা অলপ কম সেইজন মানুহে। মানে এনেক। কে ভাবে যে মই এইটো নোৱাৰিম নেকি? এইটো মই কৰিলে কি বা হ'ব যদি মোৰ যদি ভুল হয় তেতিয়া। কাণে মানুহে মোক লাাজ দিব মানে এই ধৰণে মানে। নাই মানুহ খিনিয়ে কঠাতো ভাবি লয় হয় নহয় বাৰু।
হয় হয় নিশ্চয়। মই বহুতো এনেকা দেখি দেখা পাইছোঁ। যে নিজৰ ওপৰত বিশ্বাস নাথাকে যে এইটো কাম মই নোৱাৰিম নেকি। কৰিব। এইটো কাম কৰিলে মোৰ ভুল হ'ব নেকি? বা এইটো কাম কৰিলে কিবা বেয়াই হয় নেকিটো এনেকুৱা ভাবি কেনে পিছ পৰি যায় মানুহটো।
উম হয় হয় ঠিক কথা কৈছা পিছ পৰি যায়।
আৰু এনেকুৱা মানুহ দেখা পাইছোঁ যে যিজনে কিন্তু ভাবে যে এইটো কাম মোৰ দ্বাৰা হ'ব মই পাৰিম। ত সেইটো কৰে পিছত সি ভাল সফলতা লাভ কৰে সেইটো কামত যায় কেনে পিছলৈ ত তেনেকুৱা।
একদম সত কথা কইছা কাৰণ মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছে ক'বলৈ গ'লে মানে স্কুলত যিহেতু তু মানে যে তোমালোকৰ স্কুলতো পাতিছিল- আমাৰ স্কুলত পাতিছিলে মানে কেতিয়াবা যে মানে প্ৰাৰ্থনাৰ ক্ষেত্ৰত যে। মহত লোকৰ বাণী ক'বলৈ যে দিয়ে তোমালোকক দিছিলে নে।
হয় হয় নিশ্চয় আমাৰ যি প্ৰাৰ্থনাৰ সময়ত। অমৃত বচন মহতলোকৰবাণী এনেককা বহুতো কিবা কিবি ক'বলৈ দিয়ে।
সেই তেতিয়া মানে মোৰ যেতিয়া মোৰ মহৎ লোকৰ বাণীটো তেতিয়া মোৰ মানে আমাৰ সক সকলোৰে মানে এনেকুৱা গ্ৰুপ এটা থাকে দেই। মানে আজি দুজনে ক'লে, কালি সি সেই দুজনে ক'ব সেনেকুৱা মানে মোৰ বন্ধু এজনৰ মাজত আমি দুটাই মানে সেইদিনা আমাৰ যোনদিনা আমাৰ সেই ত প্ৰথমবাৰ পঢ়িছিলে, সেইদিনা মানে উ মোৰ যেতিয়া মহৎলোকৰ বাণীটো কৈছিলোঁ, ত মহৎ লোকৰ বাণীতো কওঁতে মানে মোৰ এনেকুৱা হৈছিলে মানে ক'বই নোৱাৰিলোঁ মই। মানে ভয়তে মই কান্দি দিলোঁ। লো সকলোৰে আগত আৰু মানে মই ভয় খালোঁ। মানে যেতিয়া মোৰ আত্মবিশ্বাসটো একেবাৰে নাছিলে। সেইবাবে মই সেইটো ক'ব নোৱাৰিলোঁ। আৰু মই মানে একেবাৰে প্ৰাৰ্থনা হেৰুৱাৰ পিছত লা আমাৰ ছাৰ বাইদেউ সকলে যেত তিয়া মানে শিক্ষক-শিক্ষয়িত্ৰীবোৰে মোক দেখিছিলে যে মই ক'ব নোৱাৰিলোঁ তেতিয়া তেওঁলোকে মোক মানে ও কলে যে আত্মবিশ্বাসটোৰ মানে নিজৰ ওপৰত বিশ্বাস ৰাখা, তুমি এইটো কৰিব পাৰিবাই। তাৰে পিছদিনা আকৌ মোক মানে সেইটো কৰিবলৈ উৎসাহ যিহেতু মানে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বিলাকে দিলে। মোক যেতিয়া উৎসাহটো দিলে, তেতিয়া মই এটা নিজৰ ওপৰত যেতিয়া বিশ্বাস কৰি পেলাই সেই কথাখিনি ক'লোঁ সেই কথাখিনি কোৱাৰ পিছত মোৰ এটা বেলেগ এটা মানে বিশ্বাস মানে আত্মবিশ্বাসটো মানে গঢ়ি উঠিলে। সে তেতিয়াৰ পৰা মোৰ মানে মঞ্চ বিলাকত বা বিভিন্ন প্ৰতিযোগিতা বিলাকত মানে মোৰ আগবাঢ়ি যাব পৰা বিশ্বাসটো আছে। এই সেনেকুৱা, তোমাৰ ক্ষেত্ৰত হৈছিলে নে কেতিয়াবা?
হয়, হয়। মোৰ ক্ষেত্ৰটো তেনেকুৱা হৈছে। এইবাৰ মোৰো এনেকুৱা হৈছিল। তুমি যি কলা মোৰো আছিল তোমাৰ দৰে কবলে গলে। একে যেনে হ'ব। মোৰো এনেকা এবাৰ তোমাৰ মানে এনেকুৱা অমৃত বচন থাকে ন অমৃত বচন বা সুভাচিছ তেনেকে ক'ব দিয়ে। ত মোৰো স একেদৰে মোকো ক'ব দিছিল ত তেতিয়া মোৰ মানে ভয়তে নে কি নাজানো। জনা বস্তুটো মুখেৰে ওলাই নাহে। বা নিজৰ নিজে লাগি আছে ভাবি লাগি আছে যে ভুল হ'ব নেকি মাতটো। গো কিবা শব্দ ভুল হৈ যাব সকলোৰে আগত অহা মানে ভুল হলেও বেয়া লাগে যে ছাৰহঁতে মোক মাতিব দিছে। তেনেকুৱা লাগি আছিল পিছত মই সেইদিনাখনে মাতিব নোৱাৰিলো। মোৰো চেম একে তোমাৰ দৰে ছাৰ বাইদেউহতক মক ক'লে বোলে ত পাৰিবা এইটো কিয় নক নকলা কিয়? এনেকুৱা কৰিলা। এনেটো পাৰিবা তুমি। ত তেনেকে কোৱাৰ পিছত এতিয়া অকলে বহুত তেতিয়াৰ পৰা আত্মবিশ্বাস বাঢ়িছে যে অ ছাৰ বাইদেউহতে বুজে। পাইছিল যে এনেকা নিজৰ ওপৰত বিশ্বাস ৰাখা, পাৰিবা তো। তেনেকুৱা আৰু।
হয়, হয়। ঠিক কথা হৈছে আৰু মই ভাবোঁ যে উম সকলো ক্ষেত্ৰতেই আত্মবিশ্বাসটো জৰুৰী। ধৰা তোমাৰ এটা ব্যৱসায় হওঁক বা পঢ়া ক্ষেত্ৰতেই হওঁক বা খেলা ধূলাতেই হওঁক। আজি-কালি মানে ছাত্ৰ-ছাত্ৰীবিলাকৰ ওপৰত মানে আজিকালি বুলি নহয়। মোৰ ক্ষেত্ৰতো হৈছিলে যে ছাত্ৰ-ছাত্ৰীসকলে মানে আমাৰ যেতিয়া শ্ৰেণীক উঠাত মানে সকলোৰে আগত মানে উম ধৰা মাষ্টৰজনে নে শিক্ষকজনে ধৰা তোমাক কিবা এটা বুজাই আছে, তুমি সেই বস্তুটো বুজা নাই। কিন্তু তুমি সকলোৰে আগত মানে সেই প্ৰশ্নটো কৰিবলৈ ভয় খাইছিলা যে মানে সেইটো মানে ছাত্ৰ-ছাত্ৰীসকলে ভয় খায়। এতিয়াও খাই, মইও খাইছিলো। তুমি কি ভাবা যে ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত এইটো হ'ব লাগে নে নেলাগে? মানে ভয় খাব লাগে নে না লাগে
তুমি চ কি তোমাৰ নিচিনা মোৰো চেম যে এ সুধিব ভয় লাগে যে তাৰ সেইটো সুধি ল। কেতিয়াবা ফটকে আকৌ গালিয়ে পাৰে নেকি কি বা তই সেই নুবুজাকে আমি ৰৈ থাকি যাও যে, এইটো বস্তু আমি ঘৰত আমি নুবুজো। তমাৰ মাজতে সেইটো কৰাৰ ফলত আমি বহুতো পিছ পৰি আছো। কিন্তু সেইটো মই ভাবো যে সেইটো মানে বহুত পিছ পৰি আছো। এতিয়া আমি তেতিয়া সেইটো আমি নজনা হৈ থাকিলো ত মই আতি এইটো সকলোৱে সুধিব লাগে বিশ্বাস ভাবিব লাগে। ভয় নকৰি যদি সুধে তেতিয়া নিশ্চয় যায়কিনে বুজাই দিব আৰু তেতিয়া আমি সেই নজনা বস্তুটো জানিব পাৰিম বুলি ভাবো আৰু
হয় হয় আৰু তুমি কি ভাবা খে যে খেলা ধূলাতো আমাৰ আত্মবিশ্বাসৰ প্ৰয়োজন আছে। নে
আছে আছে নিশ্চয় নিশ্চয় আছে কাৰণ কিয়নো খেলত পালি যে তেনেকুৱা উদাহৰণ দিল ক্ৰিকেট ক্ৰিকেটত যেতিয়া তোমাৰ
তুমি তোমাৰ টিমৰ দুজন যেন এই খেল আৰকি আহে তেতিয়া তুমি যোৱা তুমি অলপ হল তোমাৰ যে নালাগে যে ময়ো নোৱাৰিম নেকি এইখন খেল খেলিব বা মই আময়ো তেৰৰ ত একেলগে আউতে গুচি আহো নেকি বা অন্য টিমৰ যি বলাৰ বলাৰ বিলাক বহুত ভাল খেলে আৰু এইটো যদি সেইবিলাক দূৰ কৰি আমি যদি ভাবো যে তেওঁলোকে ভাল হলে আমি আমি পাৰিম আমিও ভালকে খেলিম বা আত্মবিশ্বাস, ভ এতিয়া নিশ্চয় তেওঁ টিমৰ এটা ভাল টিমৰ বাবে ভাল ৰাণ কৰি আৰু তেওঁ আউট নোহাকৈ এটা ভাল খেল দেখুৱাব পাৰি বুলি ভাবো তেওঁ নিজৰ থাকিব মতো একে খেলত সেনেকে বিশ্বাস থাকিব লাগে নিজৰ ওপৰত
হয় হয় তুমি ঠিক ঠিকেই কৈছা যে নিজৰ ওপৰত যেতিয়া আমি আ মই বিশ্বাস কৰিম নহয় তেতিয়া আমাৰ সেই কামটোত মানে খেলটোত আমাৰ এটা উম মনৰ পৰা এটা বে বিশেষ এটা উৎসাহ পাম যে আমি এইটো কৰিবই পাৰিম সেইবাবে আমাৰ বিশ্বাসটো বহুখিনি প্ৰয়োজনীয় আৰু মানে মই ভাবো যে মানে আত্মবিশ্বাসে মানুহৰ মানসিকভাৱে যিটো মানে মানসিক সেইটো মানে বেছি শক্তিশালী কৰি তোলে বুলি মই ভাবো তেনেকুৱা মানে মোৰ ক্ষেত্ৰতো হৈছে মানে যদি আত্মবিশ্বাস যদি হয়
হয় হয় নিশ্চয় যদি আমি অ আে কি বেলা কচোন অৱ যদি আমি এইটো যদি আমি এটা বস্তু যদি আমি ভয় কৰো যে এইটো বস্তু নোৱাৰি আমি মানুহ দুৰ্বল হৈ পৰো যে এইটো নোৱাৰিম বুলি আমি খাওঁ খেলাই যদি কিন্তু আমি আত্মবিশ্বাস ৰাখো এতিয়া নহলে শক্তি আহা যেন লাগে যে সেই বস্তুটো মানে উৎসাহিত কৰিবলৈ মানে হৈ পৰে মানুহে ভাবো যে সকাৰে আত্মবিশ্বাসটো আটাইতকৈ প্ৰয়োজনীয় মানুহৰ জীৱনৰ
হয় হয় সেইটো ঠিক আৰু মই মানে আজি যিখিনি আমি যেতিয়া কথা পাতিলোঁ যে আমাৰ আলোচনাৰ যে আত্মবিশ্বাস আমাৰ জীৱনত কিমানখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সেইবাবে আজিৰ আলোচনাৰোৰ মই এইখিনি বুজিলো যে এ নিজৰ পৰত বিশ্বাস ৰাখিলে অসাধ্য কামো সাধন কৰিব পাৰি যেনেকে তুমি কোৱাৰ নিচিনাই যে সেইটো ক আমি নোৱাৰিম যদি আমাৰ যদি আত্মবিশ্বাস থাকে তেনেহ'লে আমি সেই আত্মবিশ্বাসটোৰ ফলত আমি সেই মানে নোৱাৰা কামতটো আমি কৰিব পাৰিম সেই সেইবাবে আমি সকলোৱে মানে নিজৰ পৰা আত্মবিশ্বাসটো জগাই ৰাখিব লাগে হয় নহয়?
হয়', -হয়', নিশ্চয় নিজৰ ওপৰত যেতিয়া আত্মবিশ্বাস থাকিব আমি যিমান ডাঙৰ কাম হ'লেও আমি নিজৰ আত্মবিশ্বাস বা নিজৰ সাহসেৰে আমি সেই কামটো পূৰ্ণ কৰিব পাৰিম বুলি মই ভাবোঁ আৰু!
হয় আৰু যিহেতু সফলতাই প্ৰথম খোজ মানে সফলতাৰ মা', - মানে আত্মবিশ্বাসে সফলতাৰ প্ৰথম খোজ বুলি মানুহে কয় সেইবাবে আমি সকলোৱে নিজৰ ওপৰত বিশ্বাস ৰখাটো উচিত আৰু।
হয়', - হয়', নিশ্চয়। ত', তোমাৰ লগত আজি মই আত্মবিশ্বাসৰ কথা পাতি বহুত ভাল লাগিল তোমাৰ লগত আজি আত্মবিশ্বাসৰ ওপৰত যে কথা পাতি পাতিলোঁ', - মোৰো বৰ ভাল লাগিল
হয়, তোমাৰ পৰা বহুখিনি নজনা তথ্যখিনি জ্ঞান কৰিলোঁ
হয়',
অ', দিয়া ৰাখিছোঁ।
অ', দিয়া ৰাখিছোঁ এতিয়া।